ভাল। তোমাৰ? তোমাৰ কি খবৰ?
হেল্ল'।
অঁ।
কি খবৰ তোমাৰ?
ভাল। তোমাৰ কি খবৰ?
মোৰো ভাল। কি কৰি আছা?
একো কৰা নাই। এনেই ঘৰতে বহি আছো বৰষুণ দি আছে ন।
হয় নেকি? আমাৰো ইয়াতে বৰষুণ দিয়ে।
অঁ। বহুত বৰষুণ দি আছে এইফালে।
ইচ্ছা।
কোৱা? কোৱা।
মেকআপ কৰি আছিলো অলপ।
অ, কি মানে তুমি মেকআপ কৰিব জানা নেকি?
শিকিলোঁ মোবাইলত চাই চাই তুমি।
অ, মই পিছে মেকা ইমান মেকআপ কৰিব নাজানো। হেল্ল'।
অ অ।
পিছে কেনেকা কে মেকআপ কৰা?
হেল্ল'।
তেনেকাকে মেকআপ কৰা।
হেল্ল'।
অ কোৱা শুনি আছোঁ।
হেল্ল'।
শুনি আছোঁ কোৱা।
অ।
কেনকাকে মেকআপ কৰা তুমি?
অ মই নহয়। আহ আজি মানে আমাৰ এটা বিয়া আছে ৰাতি সেইকাৰণে। মই এ। মানে ইমান ভালকে নাজানো। অ মই প্ৰথমতে এই মৈষৰাইজাৰ লগাও। নাই মোবাইল চাই চাই কৰো আৰু।
অ ভালেই, কেতিয়াবা মোকো শিক। শিকাবাচোন মেকআপ কৰা মই ইমান ভালকে নাজানো।
এ মেক আপ কৰোতে কি কি প্ৰডাক্ট লগোৱা?
মই মেকআপ কৰাৰ আগত ধৰা মুখখন ভালকে ধুই লওঁ। লৈ কেনে মইষৰাইজাৰ লগাও অলপমান লগাই। কেনে আ। উ কেতিয়াবা মইষৰাইজাৰ নলগালে প্ৰাইমাৰ লগাই কেনে ধৰা। ফাউণ্ডেশ্যন লগাও তাৰ পিছত তোমাৰ। আ ব্লাছ লগাও আৰু আই কেতিয়াবা আইমেক আপ কৰিলে আইছেদৌ লগাও। লিপষ্টিক টো লগাও আৰু সেনেকুৱাই কাজ কেতিয়াবা কাজৰ চাজলো লগাও।
অ।
মই যেতিয়া মেকআপ কৰো ন তেতিয়া মই প্ৰথমতে মুখটো ভালকে চাফা কৰি লও। তাৰ পিছত মই অ্ টনাৰ লগাও আৰু মইশৰাইজাৰ লগাও। লগোৱাৰ পিছত মই এৰাও। যদি দিনত মই কৰিব লগা হয় মেকআপ তেনেহ'লে চান্সক্ৰীম লগাও। প্ৰাইমাৰ লগাই। প্ৰথমতে মই মানে কাৰেক কানেকচন কৰো হা কালাৰ কানেকচনটো কৰো। মানে মই মোবাইলত দেখিছিলো এনেকে কৰিব লাগে বুলি কালাৰ কাৰেকচন কৰো তাৰপাছত ফাউণ্ডেশ্যন লগাও। তাক কঞ্চিলা লগাও তাৰপিছত আ। মানে ব্লাছ লগাও, ব্লাছ লগোৱা পাছত আই মেকআপ কৰো, এনেকে মানে। মানে লাহে লাহে কৰোতে কৰোতে ন শিকি গৈছো পুৰা ভালকে।
অ্ ভালে কথা মইয়ো পিছে শিকিব লাগিব।
অ্ তুমি শিকিব পাৰিবা মবাইলত। মানে বহুতে এনেকুৱা ভিডিঅ' বনাই মেকাআপত মই মোবাইলৰ পৰা শিকিছো, বহুতেই মানে মেকআপ কৰাটো যেতিয়া শিকি যাবা নহয় তোমাৰ নিজৰে ভাল লাগিব মানে মেকআপ কৰিলে। মই মানে মোৰ বিৰাটে আশা সৰু পৰা মানে মেকাপ কৰা, লিপষ্টিক লগোৱা, আইলাইনাৰ লগোৱা, এইবিলাক মানে মোৰ বিদ স মানে মনটা বহুত এক্সাইটেড হৈ‌ থাকো। সেইকাৰনে মই ‌বলো শিকাটো মোৰ বহুত আগ্ৰহ আছিলে মানে মেকাআপ শিকা। আৰু মই সৰু থাকোতে মানে ড্ৰিম আছিল যে মই মেকাআপ আষ্টিত হম বুলি। কিন্তু ঘৰৰ পৰা নিশিকালে সেইকাৰণে হ'ব নোৱাৰিলো। পিছে তোমাৰ এনেকুৱা আছিলে নেকি আশা কিবা।
মোৰো আছিলে মই মানে ফেশ্বন ডিজাইনাৰ হ'ব খুজিছিলো। যে ঘৰৰ পৰা চাপৰ্ট নকৰিলে ঘৰৰ পৰা অকল পঢ়া পঢ়াহে লাগে সিহঁতক বাহিৰা মানে। কোনো নলেজ নালাগে।
অ।
সেইকাৰণে আৰু একোৱেই হোৱা নহ'ল ইফালে পঢ়াও নহল ভালকে ইফালে মোৰ সেইটো হোৱাই নহ'ল।
তেনেকুৱা হয় বাৰু চবৰে লগত। মোৰ তেনেকুৱা হ'ল নহয় মই মানে মেকাআপ। সৰু থাকোতে নহয় যেতিয়া আমি সৰু থাকো না বহুত ড্ৰিম থাকে যে মই এইটো হুম সেইটো হুম। সেইটো হুম সেইকাৰণে মোৰ মেকাআপ কৰাটো এটা ড্ৰিম আছিলে। এ পিছলে মানে হ'ব নোৱাৰিলো এতিয়া মানে পঢ়ি আছো। পিছে তুমি আহ কেতিয়া মেকাআপ কৰা। তোমাৰ কিবা অকেচন থাকিলে কৰা ন এনেও ঘৰতে কৰি থাকা?
মই বিশেষকে এনেই ঘৰতে মেকাআপ নকৰো মানে কৰবাত যাব লগা হ'লে। কেতিয়া মই এনেও যদি কৰ'বাত যাওঁ তেতিয়াও নকৰোঁ। এনেই কবাত মই মানে। ফাংচন থাকিল বিয়া- চিয়া থাকিল মানে কিবা ডাঙৰ কিবা হেৰি থাকিল। তেতিয়াহে মই অলপ চলপ মেক আপ কৰো। বাকী এনেই মানে ওলাই গ'লে মই এই লিপষ্টিক টো লগাও হৈ গ'ল আৰু সেইটোৱে মেকাআপ। আৰু কৰ'বাত বিয়া চিয়া গ'লে ভালকে মেকাআপটো কৰো মই।
অ সেইটো বাৰু হয় মানে সবটাইমতে মেকাআপ কৰিব মন নাযায়। মইয়ো কি কৰো যানানে যেতিয়া মানে ৰাতি কিবা ফাংচন থাকে। এয়া বিশেষ সময় ৰাতিটো লগাই যাওঁ মেকাআপ। মেকাআপ কৰি যাওঁ কিন্তু দিনত নহয় আজিকালি ইমান গৰম। গৰমত মেকাআপ কৰি মানে যিমানে থেদিং স্পেৰে দিওঁ। মানে মেকাআপটো ধৰি ৰাখে। তাকো মানে মেকআপটো মেল হৈ যায় গলি যায় সেইকাৰণে মানে দিনত। যিমানে কম কে পাৰো সিমান কমকে লগাও। দিনত আকৌ মই মানে মস্তোৰাইজ কৰো। অলপমান মানে কাৰেকচনটো কৰো মানে মোৰ অলপমান ডাক স্পট আছে মানে সেইবিলাক। কাৰেকচনটো কৰো তাৰপিছত অলপমান ব্ৰাচটো লগাও সেইটোৱে সেইখিনিয়ে। এইখিনি থাকিলে মানে মানে মিনিমান মেকাআপ বুলি কয়তো ইমান। গৰমো লাগে গৰমত কিমান ভাল লাগে তুমি কৰা। এনেকে গৰমত মানে তুমি তুমি হেক ইউজ কৰা মেকাআপৰ কাৰনে।
গৰমত সেনেকুৱা মেকআপ নকৰোঁৱেই মই। কৰ'বাত যাব লগা হ'লে ধৰা গৰম পৰি যায় তেতিয়া কৰো আৰু সেনেকুৱা মইয়ো থেদিং। স্প্ৰে লগাওঁ। বিশেষকে মোৰ এনেকুৱা মেকআপৰ বস্তু নাই। তুমি আহ ফেশ্বন ফলো কৰা নেকি ফেশ্বন। হেল্ল'। হেল্ল।
অহ শুনি আছোঁ কোৱা।
কলো তুমি ফেশ্বন ফলো' কৰা নেকি?
হা হা।
ফেশ্বন ফলো কৰা নেকি?
ফেচন।
অ।
অ মই কৰো মই মানে পন মই মানে ভাল পাওঁ মানে এইটো মানে। ন ফেন বিৰাতেই ভালপাই। সেইকাৰণে মোৰ মানে যেতিয়া বহুতেই মন যায় তেতিয়া মোৰ মানে মেকাপ-চেকাপ কৰো। কৰো আৰু ক ধুনীয়াকে কাপোৰ-চানো পিন্ধো। তেনেকুৱা মানে ছোৱালীবিলাকৰ চখ থাকেতো। অকমান পৰি থাকো মানে গৰম যেতিয়া বহুত বেছি সাংঘাতিক গৰমটো দিয়ে। অলপ বাহিৰত ওলাই যাব লাগে তেতিয়া মানে নহয়।
অ ঠিকে কৈছা পিছে ফেশ্বনটো কিন্তু ফল' কৰিলে। আহ ভাল আৰু ধৰা আহ পিছে সেইটো। ফেশ্বন বুলি ফেশ্বন বুলি ক'লে অকল বেলেগক চাই কেনে ফ'ল' কৰা নহয়। ফেশ্বন তুমি নিজেও তোমাৰ। অ কৰিব পাৰা কেতিয়াবা তুমি ডাঙৰ। ফেশ্বন ডিজাইনৰ পৰা তুমি মানে হেৰি অ সেইটো। কি কম মানে এক্সপেৰিয়েন্ঞ্চ হ'ব পাৰা ভাল।
আ অ সেইটো ভাল হ'ব। মইনো এনে মই ঠিকেই কৈছে তুমি যে। তাৰমানে সেইটো একো বুলি বিশ্বাস নকৰো মানে বেছিকে মই ভাৱোঁ। যোনটো বস্তু মোৰ ভাল লাগে সেইটো মানে বেলেগে যদি কৰিছে। সেইটো চাই কেনে মই ইন্সপায়াৰ হৈছো মই ভাল হৈছোঁ এ ময়ো কৰো মানে সেইটো মানে। সেইটো পোৱা নকৰো কিন্তু অলপ চলপ কৰো। চৰো ঘৰতো থাকেই যাব যাস কালন। দে অব স যে থাকো তুমি কৰা নাই।
সেইটো হয় এইটো হয় বাৰু। মই ফেশ্বন আৰু মেক আপ বুলি ক'লে মানে। অ মই চবৰে পৰা যোনটো ইনস্পায়াৰ হয়। সেইটো কেতিয়াবা কেতিয়াবা মানে চবে। ফলও কৰে তেতিয়া নিজৰো ভাল লাগে যে এটা ট্ৰেণ্ড আহি গল। সেই ট্ৰেণ্ডত চলিব। নিব ইচ্ছা যায় কিন্তু সেইচলিব ট্ৰেণ্ড। টো একবাৰে কিছুমান ইমান মানে সিহঁতে বনাই লয় মানে। এই জাবৰা বনাই লয় মানে এই ট্ৰেণ্ডটো। তেতিয়া মই মানে সেইটো ফল' নকৰো মোৰ তাতে ভাল নালাগে।
মইও যে এইটো ফলৌ কৰো আহি থাকে নতুন নতুন- মানুহে কয় সেইবিলাক নতুন নতুন দিজাইনবিলক। সেইবিলাক মইও- মই মানে বেছিভাগ মবাইলৰ পৰাই ইনস্পায়াৰ হলানে মানে মবাইলতে দেখাই ন। সেইটোও মই ফলৌ কৰিছো মান কৰিছিলো হয় নে? মই ৰিক্ৰীয়েত কৰি ভাল পাওঁ মানে।
উম ঠিকে কৈছা ৰিক্ৰিয়েট কৰাটোৱেই ভাল মানে। আৰু এইটো মানে হেৰি নহয় যে- তাক ভাল লাগিছে মোকো ভাল লাগিব সেইটো কোনো কথা নহয়। তাক সেইটো ভাল লাগিছে মোৰ যাতে ভাল নালাগিবও পাৰে বা মোক নাাসাজিবও পাৰে বস্তুটো। বা তুমি কেতিয়াবা নিজে কেতিয়াবা ভাবিছা এইটো বস্তু মই নিজে এই- মানে হেৰি কৰি পিন্ধিম। সেইটো বস্তু বেলেগৰ ভাল লাগিব পাৰে যে আজি এনেকুৱা তাই পিন্ধিছে কালি কিযান মোৰো ভাল লাগিব পাৰে। সেনেকুৱা।
অঁ সেইটো হয়। মানে এনেকুৱা লাগে, মানে কি হয় জানানে? এতিয়া মানে ট্ৰেন বিলাক ফল' কৰি- নিজকে ভাল লাগে। মানে নতুন নতুন ডিজাইন বিলাক কৰাৰ নতুন নতুন মেকআপ। যেনেকুৱা বিলাক মোৰ নিজৰে ভাল লাগে চবৰে মানে। তুমি বাৰু নেটত কি কি প্ৰদাক ইওজ কৰা? কোনবিলাক ব্ৰেণ্ডৰ প্ৰদক ইওজ কৰা?
মই সেনেকুৱা বেছি দামী ব্ৰেণ্ড ইউজ নকৰো। ধৰা- এ কম দামী যিবিলাক আছে সেইবিলাকে ইউজ কৰো। উম। চুইচ বিউ- কি বুলি কয় যে? অ' মই চুইচ বি- টি প্ৰডাক্ট মানে মেকআপ প্ৰডাক্ট বিলাক ইউজ কৰোঁ মানে এফৰ্ডেবল হয়। ইমান দাম বেছি নহয়। অঁ আৰু ভালো হয় প্ৰডাক্ট চুইচ বিউটিৰ।
অঁ অঁ ময়ো- ময়ো এনেকৈ দিছো মানে দামী প্ৰডাক্টক মই ইউজ নকৰো। যিহেতু মই এতিয়া মানে- অঁ ফাইঞ্চটো কম মানে ইমান কোৱা টকাও যে কমাই কামটো নকৰো। আমি মৰিবলে কাম মানে- প্ৰডাক্ট বিলাক। কিছুমান মানে এনেকুৱা ব্ৰেণ্ড আছে নহয়। কমত কম দামতে ভাল ভাল দামী দামী ব্ৰেণ্ড বিলাকৰ লগতো পাত্তা নাপাই। ইমান ভাল কৰা। তেনেকুৱা মই মাৰ্চ টি এইচ টো ইনফাইড ট্ৰংস্মেটিক- চো গ্ৰীণ- টি এইবিলাক প্ৰদাৰ্ক বিলাক বহুতেই ভাল মানে। মই মানে এইবিলাক- তেই ইউজ কৰো। আৰু বহুত কমতো পোৱা যায় ন।
ঠিকে কৈছা। আহ' বহুতো দামী দামী আছে বোলে। ইমান দামী দামী ইউজ কৰি মানে আমি উম নাপাম আৰু আমি সাধাৰণ মানুহ ইমান দামী দামী- প্ৰডাক্ট। এ দামী প্ৰডাক্টবোৰ যি কাম দিয়ে সেই কম দামী প্ৰডাক্ট-